অঁ কোৱা।
কিকছা।
এই ম‌ই কিতাপ এখন পঢ়ি আছিলো, তুমি কি কৰিছা?
মও এনেই আছো ৰবা।
উম'
ভাত পানী খালানে কি?
নাই নাই ভাত পানী এতিয়া বনাব যামহে অলপ পাছত। এতিয়া এনেই কিতাপ এখন পঢ়ি আছিলো। এই অসমৰ ঐতিহ্যৰ বিষয়ে পঢ়ি আছিলো। এ পঢ়ি অলপ ভাল লাগিছে। অসমৰ ঐতিহ্য অতি সমৃদ্ধ আৰু বৈচিত্ৰময় জানা। মো পঢ়ি ইমান ভাল লাগি- পিছে ইণ্টৰেষ্ট মানে আ বহি গৈছে আৰু সেইকাৰণে মোৰ মানে ভাত বনাব আছে যদিও- মই পঢ়ি পঢ়ি মানে ভাবিছো। টো‌ আৰু পঢ়িয়ে লওঁ গোটেই খিনি‌ মানে এৰি যাব মন যোৱা নাই কি কৰিবা।
অঁ।
তুমি কোৱাচোন অলপমান অসমৰ ঐ- তিহ্যৰ বিষয়ে কিবা জানানে?
অঁ অঁ কৈ আছো ৰখা। মানে তোমাৰ আমাৰ অসমৰ ঐতিহ্য আমাৰ গৌৰৱ হয়। ইয়াৰ মাজতে তোমাৰ অসমৰ ইতিহাস- সংস্কৃতি, সাহিত্য, সংগীত, নৃত- ত, উৎসৱ পাৰ্বন আৰু জীৱন শৈলীৰ পৰিচয় লুকাই আছে।
অঁ ঠিক কৈছা। অসম তোমাৰ- অসমৰ তোমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে- সাংস্কৃতিক ঐতিহ্যৰ বাবেও বিশ্বজুৰি পৰিচিত জানা। বিভিন্ন তোমাৰ জনগোষ্ঠীৰ মানুহে ইয়াত বাস কৰে। যেনে ধৰা তোমাৰ বড়ো, কাৰ্বি, মিচিং, ৰাভা- হয় নাই কোৱা? আৰু প্ৰত্যেকৰে নিজা নিজা সংস্কৃতিও আছে। প্ৰত্যেকৰে ভাষা বেলেগ প্ৰত্যেকৰে তোমাৰ মানে- আ এ কি বুলি কও? তোমাৰ এইটো কি বুলি কয় ড্ৰেছ বিলাক? অ' মানে নি- নিজৰ-নিজৰ যেনেকে আমাৰ বিহুৰ ধৰা মুগাৰ পাটৰ চাই তেনেকুৱা আৰু। পাটৰ ছেট নহয় চৰি' মুগাৰ-মুগাৰ চাদৰ মেখেলা বা আমাৰ - অসমীয়া যোনটো পাটৰ ছেট থাকে সেনেকুৱা আমাৰ অসমীয়া আৰু। কিন্তু তেনেকে বড়োৰ আছে দখনা, মিচিং সকলৰ আছে - কি কয় মই নাজানো চাদৰ মেখেলাই হয় কিন্তু সিহঁতৰ ভাষাত কি কয় মই গম নেপাওঁ। সেই তেনেকুৱা আৰু।
অঁ', -অঁ',। সেইবাবেতো আমাৰ তোমাৰ অসমৰ সংস্কৃতি ইমান তোমাৰ বৈচিত্ৰ্যময়। তোমাৰ আহোম, - বড়ো, মিচিং, কাৰ্বি, ৰাভা, ডিমাচা তাৰ পাছত তোমাৰ তিৱা আদি। বহু জনগোষ্ঠীৰে আমাৰ- সংস্কৃতি মানে মিলি অসমৰ তোমাৰ সমন্বয়মূলক সংস্কৃতি গঢ় লৈ উঠিছে।
উমঁ, আগতে যেতিয়া মই কলেজত আছিলোঁ ফ্ৰেছাৰ হ'লে- বা কলেজ ৱেক হ'লে- উম' আমি মানে তোমাৰ এনেকুৱা মানে বড়ো, মিচিং, কাৰ্বি, ৰাভা এনেকুৱা মিলি পেলাই - মানে তোমাৰ ড্ৰেছ-ড্ৰেছআপ তেনেকুৱা কৰি পেলাই আমি ডান্স কৰিছিলোঁ। নিজেও গাইছিলো ডান্স কৰিছিলো, খুব ভাল লাগিছিলে। মোৰ বহুত ভাল পাওঁ আমাৰ অসমৰ সংস্কৃতি বিৰাট ভাল পাওঁ। আৰু কি জানা অসমৰ ঐতিহ্যৰ কথা উঠিলে প্ৰথমে বিহুৰ কথালৈয়ে মনত আহে। অসমৰ মানে তোমাৰ - বিহু হৈছে জাতীয় উৎসৱ ন।
অঁ', তোমাৰ ৰঙালী বিহু - তাৰপিছত কাতি বিহু আৰু ভোগালী বিহু। অসমতো তোমাৰ এই-এই চবতো তোমাৰ কৃষি ভিত্তিক সমাজৰে তোমাৰ জীৱন ধাৰা সৈ তে জ-জড়িত হৈয়ে থাকে। আৰু তোমাৰ এই যে বিহুৰ গীত - নৃত্য- তাৰপিছত তোমাৰ এই উৎসৱসমূহত তোমাৰ - পৰিৱেশে তোমাক সকলোকে তোমাক আনন্দিত কৰি থাকে।
উম। অসমৰ লোক সংগীত আৰু লোক নৃত্যও আমাৰ মানে ঐতিহ্যৰে গুৰুত্বপূৰ্ণ হয় এইটো।
হয় দেই, ঠিকেই কৈছা। তাৰপিছত তোমাৰ বিহু গীত, টোকাৰী গীত, - জিকিৰ জাৰি, বিয়া নাম, আইনাম, - আদি। লোক সংগীতে তোমাৰ অসমৰ সংস্কৃতিক তোমাৰ সমৃদ্ধ কৰি ৰাখিছে।
আৰু চাবা না তোমাৰ এয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ কথাটো আমি - পাহৰিব নোৱাৰোঁ ন।
নাই একেবাৰে নোৱাৰি দেই, শংকৰদেৱৰ তোমাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। তোমাৰ শংকৰদেৱে তোমাৰ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি- তোমাৰ সমাজত ঐক্য তাৰপাছত ভক্তি আৰু তোমাৰ- মানৱতাৰ বাণী প্ৰচাৰ কৰিছিল।
উমঁ।
তেওঁৰ দ্বাৰাতো তোমাৰ প্ৰতিষ্ঠিত নামঘৰ আৰু সত্ৰসমূহ আজিও অসমৰ সংস্কৃ- তিৰ তোমাৰ কেন্দ্ৰবিন্দুু বুলিয়ে কয়।
তাকেই, আৰু লগতে চোৱা না তোমাৰ ভাওনা- আৰু যে এই কি কয় এইটো উম এই যে টো মানে অংকীয়া নাট। অসমৰ এক অন্যান্য সংস্কৃতিও ঐতিহ্য কিন্তু।
অঁ, ঠিক কথা কৈছা। আৰু এই ভাওনাৰ জৰিয়তে তোমাৰ ধৰ্মীয় আৰু নৈতিক শিক্ষা প্ৰচাৰ কৰা হয়। ইয়াৰ তোমাৰ কলাত্মক মূল্যও অতি উচ্চ।
আৰু এই তোমাৰ অসমৰ হস্তশিল্পৰ কথাও উল্লেখযোগ্য কিন্তু।
অঁ, অঁ আৰু এই ইয়াতে তোমাৰ অসমৰ তাঁতশিল্প বিশ্ববিখ্যাত। অসমৰ মহিলাসকলে নিজ হাতে তোমাৰ চাদৰ মেখেলা গামোচা আৰু অন্যান্য তোমাৰ ব- স্তও প্ৰস্তুত কৰে।
উম। গামোচা যে গামোচা অসমৰ পৰিচয় বহন কৰা এক আ বিশেষ ঐতিহ্য।
অঁ, নিশ্চয়। তোমাৰ গামোচা সন্মান, মৰম- আৰু সংস্কৃতিৰ প্ৰতীক হয়। বিভিন্ন অনুষ্ঠানত তোমাৰ গামোচা ব্যৱহাৰ কৰাও হয় নহয়। আৰু অসমততো তোমাৰ গামোচাই তোমাৰ ব্যৱহাৰতো কৰিবই তোমাৰ।
আনকি আমাৰ প্ৰধানমন্ত্ৰী- আহ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ডিঙিটো চাবাচোন আমাৰ গামোচাখন- তেখেত লৈয়ে থাকে, ইমান ভাল লাগে। আৰু অসমৰ খাদ্য সংস্কৃতিও যথেষ্ট সমৃদ্ধ। আমাৰ খাদ্য তোমাৰ এ অসমীয়া- খাদ্য খাই পেলাই এয়া এই যে তোমাৰ মাষ্টাৰ চেফ যে মাষ্টাৰ চেফ এ- টিভিত যে তোমাৰ কম্পিটিশন হয়, তাতে তাহাঁতে- মাছৰ টেঙা, ঔটেঙাৰ সৈতে কিবা কিবি এনেকুৱা বনাই থাকে, ইমান ভাল পায় সিহঁতে।
অঁ, অঁ, অঁ।
দেখিছো আৰু তোমাৰটো আমাৰ- আহ চাউল, মাছৰ খাৰ, টেঙা- তাৰ পিছত পিঠা পনা, লাৰু আদি অসমৰ এই চবতোটো তোমাৰ পৰম্পৰাগত খাদ্য। এই খাদ্য সমূহে তোমাক অসমৰ মানে - স্বকীয় পৰিচয় বহন কৰে।
মইতো অসমীয়া খাদ্য বিৰাট ভাল পাওঁ। আমাৰ মই আমাৰ মায়ে মানে যেতিয়া বনায় কলৰ কল পচলা- তাৰ পিছত তোমাৰ আলু পিটিকাটো আৰু এইটো টপত থাকিব। মই মানে আলু পিটিকা, দালি ভাত হ'লে মোক আৰু একো নালাগে। তাৰপিছত তোমাৰ মাটিমাহৰ দালি। আৰু যে কোমোৰা দি যে হাঁহ বনায় উফ! কি ভাল লাগে! আমাৰ এইবোৰ উম, আমাৰ- আমাৰ অসমীয়া খাদ্য যে আমাৰ স্বাস্থ্যৰ কাৰণেও হানিকাৰক নহয়। বেছি ময় -মছলা নাই, আমাৰ অসমীয়া খাদ্যবোৰ বোলো।
অঁ, অঁ, অঁ।
মানে বেছি ময়- মছলা দি নিদিয়ে ন, আমাৰ পেটৰ বাবেও মানে বহুত- ভাল আৰু অসমীয়া খাদ্য।
আৰু তোমাৰ আৰু এটা কথা অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ কথাওটো আমি মানে- ম-ম-ম কথা পাতিব লাগিব ন, এইটো বিষয়ে অতি গুৰুত্বপূৰ্ণ কিন্তু। প্ৰাকৃ-
উম, উম, উম। ঠিকেই কৈছা এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰ নদী আৰু অসমৰ সেউজীয়া পৰিৱেশ আমাৰ অসমৰেটো গৌৰৱ এইবিলাক।
তাকেই বিশেষকৈ আমাৰ একে এক এ মানে এহেঙীয়া গড়। এশিঙীয়া গড়টো অসমৰ এক এক মানে বিশ্ববিখ্যাত প্ৰতীক হয় ন।
অ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে তোমাৰ কাজিৰঙালৈ আহে এই গড়টো চাবলৈ আহে।
তাকে সাহিত্যৰ ক্ষেত্ৰতো অসমৰ অৱদান যথেষ্ট। যেন
সাহিত্যৰ ক্ষেত্ৰতো আমাৰ অসমৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। কাৰণ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী ডক্তৰ ভূপেন হাজৰিকা আদি ব্যক্তিসকলে অসমীয়া ভাষা আৰু সাহিত্যক বিশ্ব দৰবাৰত পৰিচিত কৰিছে। তোমাৰ ডক্টন ভোপ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহে অসমৰ সংস্কৃতি আৰু জনজীৱনৰ প্ৰতিফলন ঘটাই হয় নাই এতিয়া কব গ'লে উম এতিয়া ক'ব গ'লে জুবিন গাৰ্গৰো নাম লাহে লাহে আহিব আৰু।
অ তোমাৰতো অ স্কুলত তোমাৰ চিলেবাছত তোমাৰ জুবিন গাৰ্গ তোমাৰ মানে হিষ্ট্ৰী লাইফ হিষ্ট্ৰী তোমাৰ আহিয়ে গৈছে এতিয়া।
আৰু আমাৰ জুবিন গাৰ্গে তোমাৰ নিজে নিজে চোৱা আহ যেতিয়াৰ পৰা তেওঁ মানে উ সংগীত জগতলৈ আহিছে তেতিয়াৰ পৰা লোক সংগীতৰ পৰা আদি কৰি তোমাৰ বৰগীত উম টোকাৰী গীত আহ তোমাৰ মানে একোৱেই এৰা নাই। গোটেইবোৰ মানে ভ ভূপেন হাজৰিকা ডাঙৰীয়াও গাইছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াও মানে গাইছে।
ঠিক কথা কৈছা আৰু ভূপেন হাজৰিকা দেৱ দে দেৱৰ তোমাৰ গীতসমূহে অসমৰ সাংস্কৃতিক আৰু তোমাৰ জনজীৱনৰ প্ৰতিফলন ঘটায়। তেওঁৰ স্মৃতিসমূহ আজিও আমাৰ সকলোৰে মাজত তোমাৰ সমাদৃত হৈ আছে।
বৰ্তমান সময়ত আমাৰ ঐতিহ্য সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় জানা।
হয় সেই ঠিক কথা কৈছা আৰু আধুনিকতাৰ প্ৰভাৱত মানে তোমাৰ বহু পুৰণি পৰম্পৰা হেৰাই যোৱাৰ মানে আশংকা তোমাৰ দেখা গৈ আছে। আৰু সেইটো কাৰণে মই ভাবোঁ যে নতুন তোমাৰ প্ৰজন্মক এই ঐতিহ্যৰ বিষয়ে জনোৱাটো একদমেই মানে উচিত আৰু। হেল্ল' হেল্ল' হেল্ল' হেল্ল'